হেল্ল'। অঁ কি খবৰ হেল্ল'।
অঁ ভাল, ভাল, ভাল চব ভাল চব ভাল তোমাৰ তুমি ভালে আছানে।
অঁ মই আছোঁ ভালে কি কৰিছা।
এনেই আছোঁ আৰু। ইমান গৰম চৰম বাপৰে বাপ মাথাৰ পুৰা বেয়া হৈ গৈছে।
অঁ মোৰো একদম থাকিবই পৰা নাই মোৰ পেট চেট। জ্বলি আছে একদম।
অঁ একো খাব নালাগে জাষ্ট পানী খাই থাকা এইটোয়ে। আৰু একো। আৰু একো খা খাই কিনে একো নহয়, পেটটো এনেই জ্বলা জ্বলি থাকিব নহ'লে।
অঁ সেইটোয়ে বাপৰে ইমান পেট জ্বলি আছে পানী।
চা অঃ দুটা দুটা প্ৰব্লেম ন এইফালে গৰম। গৰম এফালে তোমাৰ ৰোড কন্ত্ৰকশ্যন আৰু এফালে ধূলি উৰি থাকে। নকবা বাপৰে নকবা নকবা একদম পুৰা মাত মতলব। খং উঠি যায় গম। ৰাতিপুৱা ৰাতিপুৱা উঠিকিনে এইফানে। কিবা ভাঙিব এইফালে কিবা ৰোড কনষ্ট্ৰকশন।
অঁ ৰ'ড হেৰি ৰ'ডটো বনাই আছোঁ আৰু। চব ফালে বিল্ডিং বনাই আছে চব ফালে মানে মই যদি ঘৰৰ পৰা। বাহিৰত ওলাও ৰুমৰ পৰা। এনে অলপ খোজকাঢ়িব ইমান খাট খুট খাট খুট পুৰা। এনি টাইম তাতে বালু পেলাই আছে তাতে গিতি উঠাই আছে।
কেতিয়াবা কেতিয়াবা মই ভাবোঁ যে। যে কালি ৰাতিপুৱা উঠিম উঠি কিনে চাম কি অ গুৱাহাটী চেঞ্জ হৈ গৈছে আকৌ শুই যাম আকৌ উঠিম অ। আকৌ চেঞজ হৈ গৈছে গুৱাহাটী এনে।
অ অ আমাৰ জালুক জালুকবাৰী তেনেকুৱা হয়।
মানে এটা।
তুমি দহ দিন পিছত আহ।
অ এইটোৱে কৈ আছোঁ। মানে ইমান চেঞ্জ হৈ আছে আৰু আৰু ৰোড কনষ্ট্ৰাকচন বিলাকও কৰে ঠিক আছে। কৰা মানে কৰাৰ পিছত আধা কৰি দিব তাৰ পিছত গুচি যাব। ৰাতি একো ফিলাপ চিলাপ। নকৰে যোনবিলাক গাঁটা বিলাক খুলিছে একো ফিলাপ চিলাপ নকৰে। হ'ব ৰাতিপুৱা কোনো ৰাতি কোনোবা চলাই থাকিব গাড়ী এক্সিডেণ্ট হৈ গ'ল। কি হ'ল এৰ। ৰোড কনষ্ট্ৰাকশন হৈ আছিল, অ ৰোড কনষ্ট্ৰাকচন হৈ আছিলে। টো ভালকে কভাৰ আপ কৰা নাই এ পৰি গৈছে মানুহ।
অ সিহঁত ইমান ডাঙৰ ডাঙৰ গ্ধা বনাই দিয়ে আৰু বাহিৰত। ত একো ৱৰ্ণিং বৰ্ডো নিদিয়ে।
একো ৱৰ্ণিং চৰ্ণিং একো নিদিয়ে আৰু তুম বলে হাইৱে তটো হাইৱে তুমি বনাই আছা। তোমালোকও জানিব লাগে, যে বনাই আছে তাতে এটা বেৰিক। কিট এটা দি দিয় তাতে অ ত। বেৰিকেড এটা দি কিনে তাতে এটা ৱৰ্ণিং চাইন দিয়ে কি অ থিক আছে গাড়ী বিলাক দূৰ পৰা গম পাই যাব কি। ইয়াতে কিবা আছে, একো চাইন চাইন একো নিদিয়ে জাষ্ট। গাড়ী বিলাক ৰাতি চলাই থাকে আৰু হৈ যায় ঘটনা।
কিমান বাৰ ইমান দেখিছো কিমান দেখিছো মইতোয়াত এবাৰ ইয়াত। তাতে মই দেখি দেখা পাইছো মান ইমান বেয়া লাগিছে মোক। মই মলে গম পাইছো মানুহজন গ'ল। গ'ল মানে গ'ল আৰু মল, মোৰ। পুৰা আগৌ থৈ গৈছে এইটো তমাৰ ইয়াতে কি বুলিল কয় এই অএ্সিডেণ্ট। তোমাৰ এইটো। হাইৱে তাতে এটা নতুন এইটো হস্পিটেল খুলিছে ন এ। অ এইটোটো। ইমচত এ নাই ইমচত। আছো ইণ্টাৰনশনেল্প। এটা ইণ্টাৰনশনল হস্পিটেল গ এইটো য ফ্লাই অ। এইটো যে ফ্লাই অভাৰ যোনটো আছে, এই ফ্লাই অভাৰৰ কাষত কিবা গা। আধা চাধা খুলিছে। কাট নতুন কিবা বনাই আছে, অ অ এই। এইটো তোমাৰ তেতেলীয়ে ক্ৰচ কৰি কি নে।
অ তেতেলীয়াকো পাৰ কৰি অ সেইটোৱে বুজিছো।
তাতে, ৰাস্তা কনষ্ট্ৰাকচন কৰি আছে মই ৰাতিপুৱা ন ৰা। ৰাতি অ ৰাতি আহি আছিলো মই এই অপজিট চাইডৰ পৰা আহি আছিলো। এটা গাড়ী এটা গাড়ী স্কুটিত চলাই আছে মানুহজন। ৰাস্তাৰ পৰা গাটা চটা কৰি কিনে ৰাখিছে, একো ৱৰ্ণিং চাইন দিয়া নাই গাঁতাত। মানে লাগিছে মান স্কুটি তাতেই পৰি গ'ল মানুহ উৰি গৈছে উৰি। কিনে ডাইৰেক্ট কি বুলি কয় ডিভাইডাৰত লাগিছে। হেলমেট পিন্ধা, নাই অ পুৰা স্প। এ ত ত চাই কিনে ব এইটো, অ এইটোয়ে তাৰপিছত মানে। মানুহ এইবিলাক কৈ আছে কি হ'ব কি হ'ব এই কনষ্ট্ৰাকচন বিলাক কৰি আছে ঠিক আছে পলিচন। ঠিক আছে বাঢ়ি আছেটো তোক কি ক'ব আৰু। গৰমটো গৰম পলউচন পলুচন। আৰু এইফালে তোমাৰ, এইবিলাকো নাই বেৰিয়াৰছ এৰিয়াৰো নাই। নালাবলাক বনাই আজি বনাব। ছয়মাহ পিছত এই নালাটো পানী বাহিৰত আহ থাকিব।
অ। ম সেইটোয়েতো ইমান নালাব নাই এ আগতে মই কৈ আছো ভাল। ৰবাৰী ফালে তাতে ৰাস্তা বিলাক ইমান বেয়া আছিলে মানে তুমি খোজ কঢ়িব নোৱাৰা। আৰু, তুমি যেতিয়া যোৱা মানে কলাক্ষেত্ৰৰ ৰাস্তাটো। তুমি যেতিয়া যোৱাতে। তেতিয়া তাতে পানী পুৰা জমা হৈ থাকিব কেতিয়াও শুকান নাথাকে আৰু পানী। নাথাকিলেও সেইটো এই যে একদম বোকা থাকে হা তাতে ত। তাৰ পিছত মই চালো যে হেৰি বনাইছিল ৰাস্তা বনাই আছে ধুনীয়াকে বহুত দিন লাগিছে ৰাস্তা বনাইছে। তাৰ পাছত চাই মানে চাইডে চাইডে নালা বনাইছে ডাঙৰ ডাঙৰ সেইটো হ'ল। কিন্তু আকৌ চাও যে পানী ভৰি আছে নালা যাম আৰে তোৰ ইমান সুন্দ্ৰৰ মানে তই একমাহও হোৱা নাই নালাব নোৱাৰা ই ইমান জল্দি কেনেকে তোমাৰ নালা জাম হৈ যায়। অ কি বনাই আছা কেনেকে বনাই আছা ইমান সোনকালেটো নালা যাম হ'ব নালাগে ন যদিও ন নতুন নালা হয় কি কি কেনেকে বনাই নাজানো আৰু। চব ৰা ৰাস্তাতটো বনাই আছে কিন্তু বনালেও কি হয় তেতিয়া অলপ বৰষুণ দিলে। বানপানী আহি যায়। তাতে এয়া কি লাভ হ'ল তোমাৰ ৰাস্তা বনোৱা তোমাৰ হেৰি। নালা বনোৱা।
এইটো এইটো পলম হৈ আছে ইয়াতে বনাই আছে।
অ
চিটি প্লেন প নাই ন আধা বনাই আছে নালাবলাক নালাবিলাক বনাই কিনে একি। দিয়াই নাই।
কি যাৰ পৰা পানী মতলব ব্ৰহ্মপুত্ৰত যাওক নহলে ডাঙৰ নালা ফালেও যাওক। জাষ্ট এটা জোগাত যাই কিনে ক্ল'জ কৰি দি আছে এই ক্ল'জ কৰিলে কি হল পানীটো আহাই কিনে বন্ধ কৰি দিয়ে ন। এইটো প্ৰব্লেম হৈ আছে।
এইটো আৰু সেইটোয়ে মই চালো যে সেইদিনা পুৰা মইতো জালুক বাৰি। পৰা তিনিআলি মালিগাওঁ ভৰলো চব জেগাৰ পৰা মানে। গৈছো হা সেইদিনা এই বাগৰ বাৰী গৈছো ত' তেতিয়া ৰাস্তাত চাউচোন। জাগাত ঝাডাৰু মাৰি আছে এ আকৌ মানে হেৰি কালাৰ মাৰি আছে পে কৰি আছে ত' মানে ইমান যদি ভাল কৰিব বিচাৰে। ত সেইবোৰোতো চাব লাগে ন খালি ঝাৰু মাৰিলে ৰাস্তাৰ আৰু ব্ৰিজ। বনাই দিলে এইবোৰ বনালে নহব ন যে সৰু সৰু গলিবলাক আছে যাৰ কাৰণে পানীৰ হয় যত মানুহে থাকে যাৰ ঘৰ হয় সেইটো ৰাস্তা চাব। লাগে তাতেতো ভাল নালা বনাব লাগে ন যে অলপ বৰষুণ দিলে। যে পানীতটো মানে হেৰি ভৰ্তি হৈ নাযায়। এই বাগৰবাৰী ফালে এই তাত। ছিক্স মাইল ফালে বাপৰে পুৰা অলপ বৰষুণ দিলে যে পানী জমা হৈ যায়। তোমাৰ ৰাস্তা বন্ধ হৈ যায় তাতে এই ব্ৰিজৰ তলত। কিছুমান যে ব্ৰীজ আছে তাতে তুমি। নতুনতো বহুত ডাঙৰ ব্ৰীজ বনাই দিছে কিন্তু তাতে পানী ওলোৱা জোগা নাই। থ
নাই নাই বহুত জাগা কিবা কিবি প্ৰব্লেম এতিয়া আৰু এটা নতুন বস্তু কৰি আছে ন এ তোমাৰ যিমান ইলেক্ট্ৰিচিটি এইটো এ এতিয়া ওপৰৰ ওপৰত ওপৰত আছে ন এতিয়া মতলব বিল্ডিঙৰ ওপৰত চলি তাঁ বিলাক এই তাঁৰ বিলাক এতিয়া চব আণ্ডাৰগ্ৰাউণ্ড এতিয়া ইবিলাক চৱগ্ৰাউণ্ড দি আছে। তোমাৰ এফাল বুলি কয় ৰেলৱে কোৱাটাৰ ফালে টো ষ্টাৰট হৈ গৈছে।
অ সেই নহলে ত উম অ
এইবিলাক
তাৰ ওলাই থাকিলেটো পানী পানীত দিলে যে কাৰেণ্ট লাগে মানুহ মৰি থাকে সেইবোৰৰ কাৰণেতো বেছি এক্সিডেণ্ট হয়
অ এইটো মতলব ঠিক কৰিব কাৰণে এইটো কৰি আছে এইটো ভালে ভাল কামে কৰি আছে কিন্তু এই এইটো এ এইটো কৰি আছে এইটোও এতিয়া মানে এইটো কি বুলি কয় পাব্লিক নিউজ ফিলআপ নকৰে কিবা কিবি প্ৰব্লেম টোতো মানে কি ক'বা আৰু আজি তা বনিছ আজি খি যাই কিনে কোনোবা দি দিব কিবা বনাব কাৰণে এনেকে হৈ গৈছে।
সেইটোৱেই তো আনো মই নাজানো খালি ৰাস্তা বনালে ডেভপলমেন্ট হৈ নেকি আৰু বাকী একো ফালে নাচায় মানে চোৱা চাকৰি কাৰণে ভাবিব লাগে দিব লাগে নতুন মানে পোষ্ট এইবোৰ ওলাব লাগে চাকৰিৰ কাৰণে। ত' আৰু মানে নিউ নতুন কলেজ বনাব লাগে। চা এইটো অ তোমাৰ ইঞ্জিনিয়াৰ ইঞ্জিনিয়াৰিঙৰো এটাই কলেজ আছে। হেই ইয়াতে ঘৰ মেনট আৰু অ তাৰপিছত তাৰছত এটা এমছ বনাইছে এতিয়াতো এতিয়াই বনাইছে বেছি বছৰটো হোৱা এ বাত কি জি চি এম বি বি এচ কাৰণ এটাই কলেজ তোমাৰ হোমিঅপেথিৰ কাৰণে এটাই কলেজ মানে গুৱাহাটীত এটা আছে বাকীতো বেলেগ ষ্টেটত লখিমপুৰ আছে ডিব্ৰুগড় মেডিকেল কলেজ এইবোৰ ত আছেই ত এম বি এছৰ কাৰণে কিন্তু হমিও পেথীৰ কাৰণেটো পুৰা আশা আছামতো এটাই আছে আয়ুৰ্বেদিকটো পুৰা এটাই আছে। ত এইবোৰৰ কাৰণেও বনাব লাগে খালি মানে যিমান দেখিছো পাৰ্কটো ইমান ইমান বনাই আছে নতুন নতুন পাৰ্ক বনাই আছে কিন্তু তেনেকুৱা এটা কলেজতো বনাব লাগে মানুহৰ পঢ়াৰ তাত নেকিটো জেগা বনাব লাগে।
সেইটো সেইটো বহুত কিবা প্রব্লেম বহুত কিবা প্ৰব্লেম এফালে ঠিক কৰি আছে এফালে প্ৰব্লেম
স্কুল বনাব লাগে অ
বনাইছে ইয়াতে গুৱাহাটীত বনোৱা নাই অ কি ক'লে
বাহিৰত বনাইছে চাগে বাহিৰত চাগে বনাইছে কিন্তু গুৱাহাটীতটো বনোৱা নাই
গুৱাহাটীত বনোৱা নাই গুৱাহাটীত বহুত কিবা বনোৱা নাই গুৱাহাটীত অকল
অ পাৰ্ক বনাই। অভাৰ ব্ৰিজ বনাই ফুটব্ৰিজ বনাই।
আ অভাৰ ব্ৰিজ কিমান হৈ গৈছে সৰু। যেতিয়া আমি সৰু আছিলো এটা মানে অকল জালুকবাৰী ফ্লাইভাৰটো যে। তেতিয়া বনাই আছিলো ন আমি যেতিয়া সৰু আছিলো। এতিয়া দেখা পাওঁ কি বাপৰে বাপ। তাৰ পিছত এই জালুকবাৰীতো হ'ল তাৰ পিছত এই এতিয়া আদাবাৰী এ আদাবাৰী বুলি কৈ আছো এই ভৰলো যোন। নতুন এটা বনাইছে এইটো এটা বনি গ'ল এতিয়া এই আ তোমাৰ এইটো কি বুলি কয় আমিন গাওঁ যোৱাৰ কাৰণে আৰু এটা ফ্লাই অভাৰ হৈ গল।
অ তাৰপিছত এইটো আদা বাৰীটোতো বনাইছে এটা। ফুটব্ৰিজ বনাইছে ফুটব্ৰিজ তাৰপিছত মালিগাঁওতো এটা। ফুটব্ৰিজ মালিগাঁওত বনাইছিলে।
অ অ আৰু তুমি এইটো অ আৰু এ এইটো এইটো দেখা পাই।
অ এটা বম বেম্বুৰ বনাইছে বেম্বু সেইটো ফেন্সি পাৰ কৰি। অ তেজপুৰৰ তাতে অ বেংগুৰ।
অ দেমুন এইটো দিছপুৰত বনাইছে।
মইছোাই এইফালে
আহ, আহ, আহ অ তাতেও বনাইছে আহ তাতেও বনাইছে। অ
মইটোৱে
হয়।
অ।
এনেতো দেখাৰটো ভালে লাগে। ফ্লাই অভাৰ
সেইটোয়ে। ঠিক আছে ভালকে থাকা মই। পিছত এতিয়া মই ভাত চাত বনাব যাওঁ, তুমিও অ অ।